কোৱা? হেল্ল' শুনিছে না নাই। আহিলো আহিলো আহি। অ 'আহিলো আহি শুলো শুই উঠিছো এতিয়া
এতিয়া শুই উঠিছা।
অ 'এতিয়া পঢ়িব লাগিব যে আকৌ ৰাতি কেইটা বজাপা পঢ়োনে কিতাপ বজালৈকে পঢ়োঁ
কেইটা বজাৰ পৰা পঢ়া আৰু কেইটালৈকে।
এ এতিয়াতো ইমান দেৰি নকৰো বাৰু কিন্তু এই মানে এতিয়া। টিউচন অ' এনেকুৱাই এনেকা ৰাতি মানে ছটাালৈকে টিউশন থাকিলে আহি পেলাই মই শুই। যাওঁ আঠটালৈকে।
হয়।
দুঘন্টাশুই চাৰে আঠটাৰ পৰা পঢ়িবলৈ বহো আৰু তিনি ঘণ্টামান।
অ -অ অ' বাকী এ এনেই কিবা সন্ধিয়া ব্ৰেকফাষ্ট কিবা কৰিলে নাই।
নাই কৰা মো আজি মাংস খাই। পেলাই পেট জ্বলি আছে।
হয়
লেবেল মাৰি দিলোঁ জ্বলা খাব পাৰোঁ বুলি। হি হি হি অ 'তাৰপিছত পিউচ
ঠাণ্ডা পানী অকনমান খাই দিয়া। ঠাণ্ডা পানী খাই
অ' মাক ফোন কৰিছো ঠাণ্ডা। অকমান আনিবলে মোলে কিবা ইচপ্ৰাইট বা কিবা
ইচপ্ৰাইত নহ'লে কিবা আইচ ক্ৰীম চাইচক্ৰীম যি পোৱা। ম
এই উম মায়ে ৰোল লৈ আহিছে মোলে।
হে সেই গৰমত গৰম দিব।
অ' তো কি যে মাও নহয়।
সেইট তেৰিকি
পাৰ্টি বুলে আজি এনেকে হ মা, মা মায়ে গমেই নাপায় মই এতিয়াহে ফোন কৰিছোঁ।
অ অ, এক মিনিট ৰ এই এ মই চেণ্টাৰ গৈছিলো এতিয়া আহি পাইছোহি ঘৰত
অ আতচ্ছা।
বাকী পঢ়ি আছা নেকি এতিয়া?
নাই নাই উঠিছো দাদা ওচৰলৈ গলো কথা পাতিলো এতিয়া আহিছো।
দাদণমান
এইজ তাৰ মই নাজানো। টেন টুৱেণ্টি টুৱেণ্টি টুৱেণ্টি আহ, উমচ টুৱেণ্টি ফৰ। বা টুৱেন্টি থ্ৰী। মোৰ যদি। ছেভেনটি হয়। অহ, দাদা টুৱেন্টি ফাইভ মান হ'ব।
আই অহ, অহ।
টুৱেণ্টি ফৰ মোতকে দছ বছৰ মান ডাঙৰ চাগে ন বছৰ।
অহ অহ অহ বাকী এতিয়া ৰোল খাবা আৰু।
খাম আৰু খাই দিম আৰু যি হয় দেখ
সেইত গৰমত গৰম খাবা নেকি প্ৰথমে তুমি ঠাণ্ডা পানী অলপ খাই লবা। ফ্ৰিজিং পানী আছে নাই তোমালোকৰ।
কিয় নাথাকিব বাৰু।
হাহ।
কিয় নাথাকিব বাৰু।
অহ, তেতিয়া ফ্ৰিজিং আ ফ্ৰিজিং পানী খাই লবা। নহ'লে গৰমত বৰ আছে।
খায়ে আহোগে মোৰ মাথাটো বিষাইছে ৰে।
উম, খাই ল খাই ল।
আহিল ন ম হ'বাইছকনে
তেৰটেৰল বাকি? কা
বা কি গৰম পৰিছে হেৰ।
উম,
গম পাইছা।
ক আথোৱা আজি ৰ'ল লৈ আহিছে একেবাৰে। অব ফোন কৰিছে তে ভাল কৰিছে। হেল্ল',
অহ ',
অহ ', কোৱা এই বেয়া নাপাবা অহ ', পালে হি।
ধেত তেৰিকা। খোৱা আৰু এতিয়াললে গৰমতে গৰম ন।
এতিয়া খাম পানী খাই পেলাই খাম দেৰিকে অকমান।
অকণমান মিনিমাম তোমাৰ দহ পোন্ধৰ মিনিটৰ পিছত খাবা। পানী চানী খোৱাৰ পিছত। গমপাইছা
অহ ', পাইছো। মোৰ মানে উঠিয়ে গৰম লাগিল। মই পাগলৰ নিচিনাকে মই ব্লেংকেট লৈ পেলাই খোইছো হা এই গেলা গৰমত।
চি কটাউ।
হ'ব যোৱা দৰ্জাখন বন্ধ কৰি যোৱা এতিয়া তুমি।
উ
হেল্ল',
বাপৰে ব্লেংকেট লৈ শুইছা।
অহ ', তাৰপিছত উঠিলো হা অ' উঠি পঠা এতিয়া মোৰ নাক, গম পাইছো মোৰ গৰম লাগিছে পুৰা ঘামি গৈছো তাৰত পেট চেট কিবা লাগি গৈছে মানে মোৰ
উ'ম।
তাৰ পিছত মই দাদাক গৈ পেলাই কৈছো কি দাদাই কৈছে উম আৰু ফোনত কথা পাতা বোলে।
সেই কথা বতাৰ কাৰণে হৈছে বুলি কৈছে।
এ! পাগলা মই আৰু এই কথা পাতিলো কিবা টেনশ্যনৰ কথা ক'লো দাদাক আৰু।
অ'
তাৰ পিছত আহিলো আহি তোমাৰ মেগাজিন দেখিলো কথা পাতিছো এতিয়া।
অ', অ'।
মা মানে আজি চিনেমা চাবলৈ গৈছিলে।
অ' ঐ ৰ তোৰ ৰ কথা পাতি আছো ৰ অকমান ৰ মায়ে হাল্লা। পাই ছেতো।
মা আহি পেলাই কৈছে মোৰ মনে মনে থাকা বুলি কৈছে।
মই গৈ আছো ৰ।
তুমি মাক তয় বুলি মাতা? তুমি মাক তয় বুলি মতা?
কেতিয়াবা- কেতিয়াবা চলি যায় মুখনৰ পৰা ওলাই যায়।
আকৌ তুমি গাঁৱত থাকা ন।
অ'।
অ গাঁ গাৱত মানে এনেকে আমাৰ মানে কোনোবা কোনোবাই এ! মানে বাদ, দিয়া বাদ, দিয়া মানে দিয়া, বাদ দিয়া। মই গ'ম পাইছো মানে।
উ'ম নাই কেতিয়াবা ওলাই যায় আৰু মুখৰ পৰা
অ' গম পাইছো গম আমাৰ এনেকে নচলে মানে তই, চই। দাদাই নামাতে মোক বা মই নামাতে তেনেকে আৰু।
অ' অ'।
অ' কোৱা কি সুধিছিলা?
বাকী বোলো ভাল পানী চানী খাই ল'বা বোলো আগতে খোৱা হৈ গ'ল দে বা কামত ঠিক মানে ছোৱালী।
বহুত।
এতিয়া গৰম বস্তু খাব আকৌ ন। আকৌ একে গতি হব ধেত তেৰিকি। তোমাক এটা বস্তু সোধা নহল বাৰু এইটো তোমাক প্ৰাইভেট সুধিম দিয়া।
অ' হ'ব।
ইয়াত সোধা বস্তু নহয়।
অ'।
বাকী এতিয়া কি এ কেইটা বজাৰ পৰা বহিম বুলি কৈছিলা?
মই এইট থাৰ্টিৰ পৰা পঢ়িবলৈ বহিম।
এ! এয়াই। বাজিবয়ে দেখোন এইট থাৰ্টি।
অঁ'। ফোন কৰ পিছত লগে লগে ফুৰিব ল বহি মই কাম নাই নহয়বোৰ।
হে। ঔ! এইবাৰ কি তুমি ফাইনেল দিবা ন?
য়েচ।
ভালকে দিবা এতিয়া দি দিছোঁ কংগ্ৰেছুলেশ্যন বুলি।
অ' হব।
পিছত দিব পাৰো নে নোৱাৰো সময় পাম নে নাপাম তাৰো নাই ঠিক সেইকাৰণে। এতিয়া দি দিছোঁ।
উম।
মানে দল চলত ঘূৰি থাকো না সেইকাৰণে মানে মানে এই এনেকুৱা তোমাৰ দল বিলাকত ঘূৰি থকা না তোমাৰ এই। এ তোমাৰ আঞ্চলিক দলবিলাকত
আঞ্চলিক দল।
সাংস্কৃতিক, দল সাংস্কৃতিক দল। আঞ্চলিক নহয় তেনেকে তোমাৰ ল লোক বাইদেউ লোক বাইদউ অলপবিলাক যে।
অঁ হোৱাদ দা তুমি, এনেকা এনেকা হে ব বজোৱা চজোৱা কৰা নেকি অঁ ভাই মই বিহু নাছো।
সচাঁকৈ নেকি।
য়েচ্।
ঢোল বজাব নহয়, নয় মোৰ মানে তোমাৰ খোল খোল বজাব পাৰো, বাৰু ধুনীয়াকে
অঁ মমি শুনা আছো।
মোৰ ভাইটিয়ে ধুনীয়াকে ধোল বযাব পাৰে।
আত্ছা মানে মই সেইটোকাৰণে মানে। ভাল লাগে এনেকা মানে কোনোবা মানে ঢোল বজা বজাব পৰা মানে ভাল লাগে, এনে আমাৰ লগৰ খিনি মানে মই বেছিকে নে মানে পালি মানে আমাৰ স্কুল খন ন ত তাত এয়া ন নোৱাৰ বজাব চজাব এতিয়া হেৰি কৰিবলৈ লৰা বিচাৰিব লগা হয় খুব।
অঁ অঁ নাই কিন্তু। মই যদি শিকিম বুলি কওঁ, বেছি দিন নালাগে তোমাৰ শিকাত তোমাৰ শিকিবওঁ পাৰি আমাৰ দাদা মানে ওচৰত আছেতো তাক কৈ দিলেই হ'ল মানে শিকাই দিবলৈ তেতিয়া হৈ যাব শিকাই দিব পাৰিম বুলি ক কৈছে।
মই আগৰ পৰা বিহু নাছো। মানে মই যে হেৰিলৈ গৈছিলো না তুমি এতিয়া দিছে ন জানো ৰেঙ সৰু বিহুতি বুলি হেৰিত আছিলে টিভিত মানে আহিছিলে প্ৰগ্ৰেম এটা ৰেঙনিত আহিছিলে।
আহঁ
তালিও মই গৈছিলো তাত মই ফৰ্থ পজিশচন পাইছিলোঁ।
এই মাৰুতে হৈ গৈছিল, সেইটো নেকি ৰেঙ মাজতে যে হৈ গৈছিলে যে ৰেঙনি চেনেলত যে
কি কোৱা?
এই মাজতে তোমাৰ যে চেনে ৰেঙনি চেনেলত হৈ গৈছিলে যে সেইটো নহয় নেকি?
মাজতে কি হৈছিলে?
এ তে তোমাৰ যে তুমি যে কৈছে ৰেঙনিচেনেলত নাছিছিলো বুলি।
অ অ এইবাৰো এইবাৰো আগৰ বাৰো হৈছিলে মানে
অ অঁ।
হৈছে মানে মই আমি যোৱা মানে মই যোৱাৰ পৰা মানে ফাৰ্ষ্ট হৈছিলে, পাঁচ শ নে নশ জনী মাজত চিলেক্ট কৰিছে ভাবা না কিমান সদায় যাব লাগে ৰ'দত না নাচি দেখা এইটো কৰ সেইটো কৰ চিলেকচন কৰ তাৰ পিছত এবাৰ মই এলিমিনেটো ছিলো দেন আকৌ মানে ৱাইল্ড কাৰ্ডত পাইছো
তাৰপিছত আৰু নিজিকিলোগে আৰু
হে।
উম মানে বিহু চাপৰখন তোমাক মাত্ৰ পাঁচ মিনিট মান শুনাই দিব
আহ
নাচিব লাগে।
অহ-অহ।
ত ফাৰ্ষ্টতে মইে পৰী গ'লো ন, ত অকণমান দিগদাৰ হৈ। বনৱলে নাচখন।
অহ। কি কি হ'ল? ত এটা বাহিৰত ফৰি হেল্ল'?
দিয়া ঠিকে আছে তুমি-তুমি-তুমি যোৱা দিয়া হব। ঐ হেল্ল'?
এ নহয়-নহয়-নহয় কোৱা, হেল্ল'?
তুমি যোৱা দিয়া মতি আছে।
অহ, তোমাৰ পিছত-পিছত কল কৰিম বাৰু হব।
দিয়া-দিয়া ঠিক আছে হ'ব। অহ, শুনিছো-শুনিছো দিয়া।